অ
শুনিছা?
শুনিছোঁ দিয়া।
কি, কি কৰি আছা?
এ, তৰকাৰী কাটি আছিলোঁ।
অ,
বাকী
কিহৰ তৰকাৰী
জিকা, জিকা।
অ, দিনতটো বেছি মানুহ নাথাকে চাগে তোমালোকৰ, অকলেহে খোৱা চাগে?
অ, আমি দুটা খাওঁ।
অ,
চব, আলু আৰু চয়াবিনৰ তৰকাৰী বনইছিলোঁ, আছেই।
অ, দুটা মানুহলে, চিন্তা নাই আৰু।
অ,
বেছি মানুহ হ'লেহে ভেজাল।
উম, দুট আৰু আম ভেজাল নাই।
অ, আৰু,
ভাত বনালো ৰ'বা, এইবাৰ ছাগলীক পানী খৱালো।
ঘৰৰ ছাগলী আছে ন, তোমাৰ? তিনিটা
তিনিটা।
অ, বহুত বছৰৰ পৰা আছে নেকি, নে, নতুনকে।
বহুত বছৰ হ'ল নতুনকে নহয়, এই মাত দিনতে পুছিল আমাৰ মায়ে। কেতিয়ৰ পৰা ময়ো, ছাগলীক ভাল পাওঁ, বহুত সেইকাৰণে পোহা গৈছে।
অ, বিক্ৰী-চিক্ৰি কৰা নেকি?
পাল, সলো, আৰু মাজে, মাজে বিক্ৰী
অ, আকল ছাগলী আছে নে, আৰু কিবা?
ঘাহ আছে।
অ,
আগত এনকে মই ভাল।
ক'বাত এক্সট্ৰাকে ঘৰৰ-চৰ বনাইছা নেকি?
অ, বাহিৰত ঘৰ বনাইছোঁ এটা। হা, আগতে, আছিল ঊনত্ৰিশটা আছিল আৰু সেই বেচাগাল।
অ,
কণী-চণী পাৰি থাকে বহুত। ইনকাম আছে বহুত, অ,
অ, কিমান বুলি ক'লা, পঞ্চাশটা বুলি ক'লা।
নহয়, ত্ৰিশটামান আছিল আগতে, বেচা গে'ল সেনেকে।
পাচ-পাচটা আছে এতিয়া।
অ,
সিহঁতক কোৱা, আধডাত দিবা লাগে, হেৰি কৰিবা লাগে, সেনেকে যায়।
হাঁহে চব খায়, ধান ধান খায়, ভাত খায়, যি দিলেও খায় আৰু।
অ'!
হাঁহৰ খাদ্য আছে, দোকানত পাই। সেই কেতিয়াবা, আগ, আনিছিলোঁ আগতে, সেই খাদ্য। বেছি হাঁহ থাকোঁতে।
অ'!
এনেই, তাৰ, ইনকাম ভাল আছে।
অ'! নৰ্মেল হাঁহ নে বেছি?
নহয়-নহয়, এই কিবা, ব্ৰইলাৰ হাঁহ বুলিও কয়।
অ'!
এটাৰ মতা বিলাকত দুই, আঢ়ৈ কেজি মান ওজনৰ মাংসই পৰে।
অ'!
ডাঙৰ হয়।
অ'!
মতা, মতা বেচা গে'ল, সাতটামান।
ঠিকে আছে। অ'! ছাগলী, মুৰ্গীও আছে নেকি?
অ' অ'! সময় ভালেই! ঠিকেই আছে, খৰচটো ওলাই। সময়ো পাৰ হয়।
অ'! অ'!
পাৰ-চাৰ নাই?
পাৰ এতিয়া নাই, আগতে আছিল।
ছাগলী গু, খোৱা, ভাত- চাতে দিয়া যায়।
অ'! ছাগলীক ভাত দিওঁ।
অ'!
ভাতো দিওঁ, কেতিয়াবা চাউলো দিওঁ।
অ'! ছাগলীতো, চবে খায়
চব খাই, তৰকাৰী-তৰকাৰী বাকলিবিলাক খয়। গৰু নাই। এটা আনিম বুলি ভাবি আছোঁ! উম, গৰু আনিম বুলি ভাবি আছোঁ! আনিব পৰা নাই।
অ'! গৰু থাকিলে তোমাৰ, গাখীৰখিনি পোৱা যায়, এটলিষ্ট।
উম! গৰু-ছাগলী লাভ আছিলোঁ। বগাকে খাবও পাৰি, বেচিবও পাৰি।
উম, গৰু থ'বৰ কাৰণে, জাগা লাগে চাগে, ভালকে।
অ'! ঘৰ লাগে, ৰ' গৰু কাৰণে এটা
উম!
এতিয়া, এতিয়া ছাগলীকেইটাৰ কথা নাই। ছাং বুলি কৰি দিছোঁ, তাতে থাকে দে সিহঁতে। আৰু হাঁহটো না গৰুক থ'বা নোৱাৰি না! ছাং
আগতে তোমাৰ, গাঁৱততো গৰু থকা মানুহ চবৰে আছিল। আজিকালি, দেখাই নাযায়, কাৰোঁ ঘৰত।
উম! এতিয়া, সেনেকুৱাকে গৰু, বেছি নায়েই মানুহবিলাকৰ।
উম!
গাওঁতে এতিয়া সেই হৈছে না ৰাখা চাখা থাকিলে মানুহৰ দিগদাৰ
উম
পথাৰত খেতি কৰে কৰিব ৰা সেইকাৰণে দিগদাৰ পাই নোপোহেই এতিয়া বেছি গৰু
উম
সেইয়া
উম তুমি কি কৰি আছা ঐ?
এই মই এনেই বহি আছো ইমান গৰম আৰু কি কৰিম।
বহুত গৰম পৰিছিল আজি, বহুত গৰম।
অ ইমান খাব মন নাযায়।
উম, গৰমত একো খাব ইচ্ছা নাযায়।
উম অলপমান জুচ চুজ এনেকুৱা খাই থাকিব মন যায়। ভাত বা এনেকুৱা গৰম জাতীয় বস্তু মন নাযায়।
অলপ বতাহ আছে কিন্তু তথাপিও তোমাৰ গাত নালাগে ইমান ভালকে। গাটো ধোৱাৰ পিছতো গৰমেই লাগে লগে লগে।
গৰম প ৰিছি এ কেইদিনমানৰ পৰা।
উম সেয়েইটো
উম
ক'তো যাবও মন নাযায় মানে অলপ ওলাই চোলাই গ'লেও তোমাৰ গৰমত নতুন কাপোৰ পিন্ধা, কিবা কৰা বহুত
কাপোৰ চাপোৰ পিন্ধাই গৰমৰ কাৰণে।
উম।
সেইকাৰণে ঘৰত থকাহে আৰাম আছে,
উম, সূতাৰ কোমল কাপোৰ, এনেকুৱা পিন্ধি থাকিব
উম, উম। অ, সূতাৰ কাপুৰে পিন্ধাই আছা, আমিটো সূতাৰ কাপুৰে পিন্ধো মই এতিয়া। বহুত গৰম।
সঁচাই।
বৰষুণ আহিলে অলপমান হেৰি হয়, ঠাণ্ডা পৰে তাৰপিছত আৰু গৰম উঠে।
অ, কালি অলপ বৰষুণ দিছিলে, আজি আকৌ সাংঘা তিক গৰম।
কি হব বহুত ৰ'দ দিছে। তাকে ত ৰদত থাকিলেটো বেমাৰ হৈ যাব মানু্হ বিলাকৰ।
অঁ, এইবিলাক বতৰত মানুহৰ তোমাৰ সেই হয়। জ্বৰ হয়, পেটৰ অসুখ হয়।
জ্বৰ হ'ব, সেই পেটৰ অসুখ হ'ব, চব হ'ব। সেই নাই, গৰম বেছি লাগিলে সনেকাই পানীক, পানী খাই থকা যায়। সেইকাৰণে, গৰম দিলে বেমাৰ হয়।
উম। মানে তোমাৰ বেছিকে খোৱাটো, ভালকে হজম নহয় ন, সেইকাৰণে বেছি তোমাৰ সেয়া
অ। সেইকাৰণেটো, ঠাণ্ডাৰ দিনকেইটাত বেছি ভেজাল নাই।
অ, আৰু কিছুমান সেই থাকে বাৰু, চবৰে ভাল বেয়া।
অ। অ।
ঠাণ্ডা দিনত আৰু ওলাবও নোৱাৰি।
ঠাণ্ডা দিন, সেই তেতিয়া আৰু হেৰি থাকে না। ঠাণ্ডাৰ কাৰণে যাবই ইচ্ছা নকৰে।
উম।
গৰমতকে, গৰম হ'লেও অলপমান কাপোৰ চাপ অ, গৰম হ'লেও কাপোৰ-চাপোৰ কমতে হয় এতিয়া।
অ, সেইটো হয় কিন্তু, বেগ- চেগত কাপোৰ নিবৰ কাৰণে ভাল।
কম কাপোৰতে হৈ যায়, ঠাণ্ডা দিন হ'লে, বহুত কাপোৰ লাগে।
অ।
বেগ ভৰ্তি হৈ যাব, চুৱেটাৰ হেৰি, পুৰা কাপোৰ যিমান আছে য'ত ত'ত লাগে না।
বন্ধ দিবা থাক, উম। বন্ধ থাকিলে ভাবা যায়, যাম কম, অমুকত যাম। তমুকত যাম, এইটো গৰমটো দেখিলে মানে আৰু মনটো নোহোৱা হৈ থাকে।
অ। গৰমৰ কাৰনেহে যাব ইচ্ছা নাথাকে কতো।
উম।
অ, ঠিকেই আছে দিয়া, খোৱা-বোৱা ভালকে কৰিবা, ঠাণ্ডা, টেঙা বস্তু বনাবা।
অ, হ'ব।
তোমাৰ, কি বুলি কয়, উম, পানী, পানী বহুত খাব লাগে গৰমত।
উম, উম।
আৰু মাজতে সেই, খুৰাৰ গাটো বেয়া আছিল, ভাল
অ, অলপ ভাল পাইছে এতিয়া।
অঁ। পানীটো বেছি- বেছিকে খাব দিবা।
অ।
যিমানে পানী খাই, সিমানে দেহাটো তোমাৰ ভাল হৈ থাকে ন।
অ।
চাফা হৈ থাকে।
উম।
তোমালোকেও খাবা চবে। আৰু এনেই খালি পানীত টো খাই থাকিব ইমান মুখৰ সেইটো নাহে হয়, তেতিয়া তোমাৰ এনেকুৱা তোমাৰ নেমুৰ চৰ্বত, তাৰ পিছত তুমি সেই কৰিব পাৰা উুঠি টেঙাটো। তুমি ৰাতি ভিজাই থৈ, সেইটো পানীত খাব পাৰা, অলপমান চেনে দি। উম। সুতিৰ চৰ্বতটো ভাল লাগে কিন্তু।
অঁ ভাল লাগে।
এইটো খাব পাৰা নেমুৰ চৰ্বত খাব পাৰা সুতি চৰ্বত খাব সুতি সুতিৰটো খালে পেটটো বেছি তোমাৰ হেৰি হৈ যায়।
উম।
ধুনীয়া অ ৰাতি দুই পিছ সু ভিজাই মই ভালকে নাজানো ৰাতি সুতিটো ভিজাই থয় দিব লাগে ন।
অ ভিজাই থবা লাগে ধৰি তাতে নিমখ হানি দি দুই একেদিনা থৈ দি পেলাই খাব পাৰি বস্তুটো থৈ দিব পাৰি ফ্ৰিজত। বেছিকে বনাই থয়। এনেকে অ যেতিয়া মন যায় তেতিয়া খাব পাৰি আৰু বনাই চনাই খালি চেনী- চেনী -আৰু চেনীটো পিছত ঘোলি দিব পাৰি।
অঁ। ঠিকে যে এনেকে খাব লাগে খালে ভাল গৰমত। নহ'লে মানে তোমাৰ ঘিউ হয়তটো।
উম- উম।
বুলি কয় ডিহাইড্ৰেচন হোৱাৰ চান্স থাকে মানে পানীতটো শুকাই যায় দেহাটোত। সেইকাৰণে যিমান পাৰি পানীযুক্ত বস্তু খাব লাগে নেমু হওক পুঠি হওক বা তেৰ মানে যেনেকুৱা বস্তু। যিটোত পানী বেছিকে পোৱা যায়। বা তৰমুজ বা তেনেকুৱা টাইপৰ বস্তু।
অ তৰমুজও খাওঁ আনি পেলাই মাজে -মাজে।
অ আজিকালি আৰু ধৰিব নোৱাৰি বাৰু কোনটো ভাল কোনটো বেয়া তথাপি
অ অ। খাৱা যায় তৰমুজটো আনি খাই থাকো।
ঠিকে আছে দিয়া ভালকে থাকিবা ৰাখিছো দেই বাই।
বাই।